হেল্ল'?
হেল্ল'?
অ'।
অ'।
ফোন কৰি য অ'। নাই এনেই আছোঁ।
অ', কি গৰম।
অ', গ-গৰম দিছে কিন্তু এতিয়া মানে বতাহ আহি আছে নহয়।
অ', আজি অৱশ্যে বতাহ আহি আছে।
অ', অ', অ'।
উম, এ এনেই বহি আছো ফেনৰ তলত।
অ', ফুৰিবা-চুৰিবা নোযোৱা নেকি?
এই এতিয়া গধূলিয়ে হ'ল, ফুৰিব নাযাওঁ আৰু আজি। উম, অলপ কাম আছিলে কাম। অ', চাকি দিওঁ মন্দিৰ আছে, চাকি মানে মই নিদিওঁ আৰু। আমাৰ শহুৰ দেউতাই দিয়ে, মন্দিৰ আছে শিৱ মন্দিৰ।
অ'।
শহুৰ দেউতা দিয়ে আমি যে মানে এই যে, বোৱাৰী মানুহ। সেইকাৰণে আমাক দিব নিদিয়।
সেইদিনাখন যে ফেঞ্চি বজাৰত গৈছিলা।
অ'।
অ', মাইনাৰ কাৰণে যে বেগখন আনিছিল ভালনে?
অ', বেয়া নহয়, ভাল লাগিছে বুলি কৈছে নাই। ভাল লাগিছে বুলি কৈছে।
আৰু মেক্সিক কেটাই যে চিলাই দিছো হৈছে নে? ফিটিং হৈছে ন'?
উম, কিন্তু সেইবিলাক মেক্সি অলপমান হেৰিটো ক'ম বহলটো।
বহলটো ক'ম আৰু এটা আছিল। আৰু বাইদেউৰ এটা আছিল যে বাইদেউৰ তো লৈ গৈছে না?
অ' সেইটো নাই সেইটো সেই বাইদেউৰ ঘৰতে আছে মাজু বাইদেউৰ ঘৰত।
অ' আৰু বেকগ্ৰাউখনো আছিল নহয়। অ' অ' বাইদেউ কেতিয়া আহিব?
এই গৰম বন্ধত আহিব জুলাই মাহত যে গৰম বন্ধ দিব।
গৰম বন্ধ আহিব।
বাবু কেইটাক লৈ আহিব।
অহ অহ।
কৰবাত ফুৰিব যদ হা ফুৰিব কিবা কৰে অ' ফুৰিব যাব চাগে।
অ' ইয়াত আহিলে মই লৈ যাবা পাৰিম।
অ' ক'ত মন্দিৰত লৈ যাবা?
মন্দিৰত চাও ৰ'বাচোন মন্দিৰত লৈ যাওঁ নে পাৰ্কততে লৈ যাওঁ।
অ' তুমি অ' তুমি সি পামহি জ্যোতিলিংগ মন্দিৰ দেখিছা? অ' কেনেকুৱা লাগে?
ভাল লাগে, ইমান ধুনীয়া চিনাৰী। প্ৰাকৃতিক সৌন্দৰ্যটো ধুনীয়া।
অহ। যা-যোৱা নাই যাম চাগে। অ'
এনে নিজৰা এটা আছে নিজৰাৰ ওপৰতে মানে চাকি বন্তি জ্বলোৱা যায় আৰু।
অ'
তাত গছ-গছনিৰে ভৰপূৰ।
অহ। মানে হেৰিত দেখা পাইছোঁ মই মোবাইলত, উম বিৰাট ধুনীয়া লাগে।
তাত তাৰমানে এ শাওনৰ মাহত যে ভলেবম হয়।
অহ।
তেতিয়া যাব লাগে তেতিয়া মানুহ বহুত ভিৰ হয়, এ ৰাতি, ৰাতি তিৰ পৰা ভিৰ হৈ থাকে।
অহ
ভলেবমত গ'লে ৰাতি পানী ঢালিব লাগে নহয়।
উম, এইবাৰ চাগে যদি অসুবিধা নহয় যাম চাগে।
অহ।
উম।
তাত যাবা?
অ' অ'
হয় নেকি, অ' অ' মইয়ো যাম বুলি ভাবিছোঁ।
অ'
শাওনৰ মাহত।
অহ।
যোৱা বছৰ গৈছিলোঁ শিৱৰাত্ৰিত, আমাৰ ওচৰৰে। খুৰী আৰু বৌ এজনীৰ লগত গৈছিলোঁ।
অহ।
সিহঁতৰ লগত, ভাল লাগে মন্দিৰটো।
অহ
এতিয়াতো বহুত সলনি হ'ল।
অহ
আগতে প্ৰথম আমি গৈছিলো যি তেতিয়া মাটিৰ ৰাস্তা আছিল
অ
গাড়ী যোৱা নাছিল।
অ
এতিয়া লাহে লাহে লাহে লাহে বহুত সলনি হৈ গৈছে, এতিয়াটো মন্দিৰত উন্নতি হৈছে এতিয়াটো ওপৰতে ওপৰলৈকে আৰু গাড়ী যায়।
উম
গণেশ মন্দিৰটো যি আছে। গণেশ মন্দিৰ ওচৰলৈকে যায়।
অ বেছ ডাঙৰ গাড়ীও যায়।
ডাঙৰ গাড়ী যায়।
অ'
আৰু ৰাস্তাটো বহল কৰি দিছে।
অ'
ওচৰতে, ওচৰতে দোকান বিলাক হৈছে মানুহ বিলাকৰো ভাল হৈছে মন্দিত টোৰ কাৰণে ধৰ নিবনুৱা বিলাকৰ, কৰ্মক্ষেত্ৰত সেইকাৰণে আগবাঢ়ি গৈছে।
আগবাঢ়ি গৈছে অ
আগবাঢ়ি গৈছে আৰু ধৰ তাত এই পূজা
দোকান -চোকান
উম', আৰু শাওণৰ মাহত যে এইবিলাক বলে বম যি মানে ভোক, ভোকবিলাক দিয়ে
উ
খাব দিয়ে, ভোক খাব দিয়ে।
অ' এনেই খুৱাই?
এনেই খুৱাই মন্দিৰবিলাকতটো এনেই খুৱাই।
অ', এনেই খুৱাই।
এইবিলাক দান দিয়ে।
অ'
ডাঙৰ ডাঙৰ মানুহ বিলাকে আমিও লৈ গৈছিলো প্ৰসাদ অ' আমি লৈ গৈছিলো প্ৰসাদ
অ'
ফল -মূল অলপ প্ৰসাদ লৈ গৈছিলো।
অ'
মন্দিৰ আমি ইয়াৰ পৰা হেৰিত গৈছিলোঁ টেম টেম্পু ভাড়া কৰি গৈছিলোঁ। ইয়াৰ পৰা।
অম কিমান লয় পইচা?
তে তেতিয়া এ হাজাৰ টকা লৈছে।
অ', কেইজন গৈছিলা?
আমি গৈছোঁ ছয় জন।
অ', ঠিকেই আছে নহ'লে।
ছয়জন গৈছিলোঁ।
আৰু অকল মন্দিৰত নহয় মন্দিৰ দৰ্শন হোৱাৰ পিছত আমি আৰু, শ্বহীদ বেদী যি আছে।
অ'।
শ্বহীদ বেদী চাব গৈছোঁ। সেইটোও ধুনী, ধুনীয়া চিনেৰিটো আছিল আৰু সেইটোও। ভাবিছোঁ এইবাৰ বাবুহঁত আহিলে তাত লৈ যাওঁ নেকি?
অ', শ্বহীদ বেদীত?
শ্বহীদ বেদিত ভাল লাগে এইটো নতুনকে হৈছে।
যাব পাৰি।
সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে চাব লগা আৰু মই চাইছোঁ সিহঁতেও আহিলে এইবাৰ লৈ যাম বুলি ভাবিছোঁ আৰু। যোৱাবাৰ বন্ধত আহ পৰীক্ষা এতিয়া?
উম।
এতিয়া চাওঁ ৰ'বা হেৰি পকৰা বনাওঁ নেকি বেচনৰ।
অঁ।
মানে নৰসিংহৰ পাত যে নৰসিংহ নৰসিংহৰ পাত যে আছে নৰসিংহৰ পাত
অ।
আৰু পিঁয়াজ ছজনা যে আছে ছজনা।
অ ছজনৰ পাত। উম
সেইটো আনি থৈছোঁ।
অ ভাল লাগে জ্বলা
ভাল লাগে জ্বলা জ্বলা দিকিনি বনাম। বাহিৰৰ খাব পাৰোঁ বাহিৰৰ বিলাক ভাল নালাগে আহ। ভালকৈ নবনাই ভালকৈ নবনাই। যিমান পৰা যায় আৰু ঘৰতে বনোৱা ভাল।
অঁ। দিনত কিহেৰে খালা ভাত?
দিনত দিনত পটল ভাজি।
অ।
আৰু মাংস বনাইছিলোঁ।
অঁ কিহৰ মাংস?
মাংসটো হ'ল ব্ৰইলাৰ।
অঁ।
ব্ৰইলাৰ বনাইছো।
মানে হেৰি বনাই জোল বনাইছা নে নে গ্ৰেভী বনাইছা?
শুকান কৰি বনাইছোঁ।
অঁ গ্ৰভি টাইপৰে।
অঁ বেছি মানে ব্ৰইলাৰটো মানে পানী দিলে ভাল নালাগে।
ভাল নালাগে।
অকণ শুকান হলে শুকান হলে ভাল লাগে। এইখন দালি বনাইছোঁ আৰু এই পটল ভাজিলোঁ। আহ। মাংস বনোৱা জানানে? কেনেকুৱা বনোৱা?
আ মই মানে ব্ৰইলাৰটো আজিকালি যে মানে ইন্জেকচন বিলাক দিয়ে মানে গেছ-চেছৰ কাৰণে ব্ৰইলাৰটো অলপ মানে বইল কৰি লওঁ, পানী খিনি পেলাই দিওঁ, পেলাই দি অলপ নেমু টেঙাও আটি পেলাই ৰস লাই থৈ দিওঁ, তাৰ পাছত অলপ দেৰিৰ পাছত সেইখিনি মানে পুৰা আটি দিউ পানী খিনি
অ ঠিকে আছে।
চব মছলা খিনি পেষ্ট কৰিলো পিয়ঁয়াজ চিয়াজ চব মানে গ্ৰেভি হ'বৰ কাৰণে গোটেইখিনি মানে পেষ্ট কৰি লওঁ। অ অ'।
কিন্তু মচলা দিয়া নাই। অকল জলকীয়া, পিয়াজ, অকমান জিৰা অ অকমান জিৰা ধনীয়া বনাইছো অলপ মাংসটো মানে কাটি গৰম পানী বইল কৰি কিনে অকমান সময় থৈ দিছো। তাত অকমান নেমু অ অ। নেমু অকমান অকমান চেপি দি, তাত অকমান নিমখ দি মানে সানি কিনে পাঁচ মিনিট সময়তো ৰাখি থৈ দিছো। তেতিয়াহ'লে মাংসৰ যিটো বেয়া তেল ভাৱটো আছে নহয়
ওলাই যায়।
সেইটো অলপ গুচি যায় লেতেৰাটো গুচি
উম উম।
সেইটোৰ কাৰণে।
এ বইলাৰটো আজিকালি খাব ভয়ে লাগে। অ সোৱাদ হৈছে কিজানি?
ঘৰৰ মানুহ বিলাকে সোৱাদ হোৱা বুলি কৈছে আৰু।
ভয় লাগে। আৰু পাঠাৰ মাংসটো খাব নোৱাৰিম নহয়।
অ প্ৰেচাৰত বেয়া উম অ। অ। অ।
বেছি বনোৱা নাই মানে দিনতে অ। অ আৰু খাব ভাল নালাগে না।
অ।
অলপেই বনাই কিনে দিনতে শেষ কৰিলোঁ আৰু।
উম। কোনো আলহী আহা নাই? গৰম বন্ধত আহিব নে কোনোবা বাইদেউ ভন্টিহত আহিব নে কোনোবা?
নাই কৰা। ৰাতি আৰু নাখাও আৰু এইবিলাক ৰাতি আৰু নিৰামিষ খাম।
অ অ। এইবাৰ গৰম বন্ধত আহিব নে কোনোবা বাইদেউ ভণ্টি?
গৰমৰ কাৰণে
অ। উম।
এনেই সহজ সৰলকৈ বনাই খাই আছো আৰু।
অ' অ' এইবাৰ আলহী আহিব নে নাই গৰম বন্ধত?
বাইদেউ, বাইদেউৱে আহিব বেলেগ আলহীয়ে নাহে।
অ',
বাইদেউ আহিব তুমি কেতিয়া আহিবা?
মই চাওঁ গৰম টো বহুত দিছে গ'লে আৰ আগষ্ট মানত যাম নেকি।
অ' তোমালোকৰ তে সৰু নননটো ঘৰ
অ' ইয়াতে।
যে আগৰ-আগৰ দোকানবিলাক যে দিছে এইবিলাক ভাড়া নে?
অ' এইবিলাক ভাড়া।
গেৰেজ মানে দেখিছো যি এটা সেই
সেইটো ভাড়া আৰু পিছৰ সেইবিলাক যে ৰুম বিলাক দেখিছিলা
অ',
সেইবিলাকো ভাড়া আৰু লাষ্টত মানে চাৰি, পাঁচ বছৰ বনাব আৰু ভাল ঘৰ।
অ'আৰু ডাঙৰ নননটো?
ডাঙৰ নননটোও ইয়াতে, ল ইচ ছয়গাঁও শুনিছা নাম?
অ' ছয় গাওঁ শুনি
ছয়গাঁৱত মানে বনাই আছে ঘৰ বিল্ডিং বনাই আছে।
সিহঁতৰ কোনোবা এজন মেট্ৰিক দিছে ন?
অ' পাছ কৰিছে মেট্ৰিক অ'। তিনিটাত লেটাৰ পাইছে ছয়গাওঁতে পঢ়ে
অ'অ'
কলেজত। আৰু আমাৰো এজন দিছিলে যাৰ ভাগিন কেইটা নাই‌ অহা নাই গৰম বন্ধত হে আহিব।
গৰম বন্ধত আহিব অ' তুমি গৈ কিনে তাত যাই কিনে থাকিব পাৰা দেখোন।
অ' থাকো মানে সিহঁতৰো প‌ই নহয় সিহঁতৰ যে পৰীক্ষা এ স্কুল থাকে কলেজ থাকে আৰু বাবু হতে সৰু আছে।
অ' নহয় তাৰ মাজতো গৈ কেনে থাকিব পাৰা অমাৰ বাবুহঁতৰ
যে অলপদিন আগতে
ভাল পাব ফুৰিলে ভাল পাব সৰু ল'ৰা- ছোৱালীয়ে এনেও ফুৰিলে ভাল পায়।
অ' ভাল বাহিৰতে ফুৰিলে।
দিৱ নোৱাৰিল নহয়।
অ',